আহ এই আছে নি?
অ'।
খবৰ ভালেই।
অ' ভাত পানী খালা?
ভাত পানী খালো অ'।
ঘাৰপাৰ পালে নে চবৰে?
সেই ঠিকেই আছে আৰু।
আচছা। অ' এতিয়া কি কৰি আছা, পঢ়ি আছা নে কিবা কৰি আছা?
নাই নাই এনেই আছিলোঁ।
ভালে আছ নে তুমি কলেজ থলেচ নোযোৱা?
কলেজ গৈ আছোঁ বাৰু।
আচ্ছা কিমানত পালা?
এতিয়া তোমাৰ বি এ কৰি আছোঁ।
বে কৰি আছা।
অ'।
আছা ঠিকে আছে, আকৌ পিছে এতিয়া একো ট্ৰেভেলৰ প্লেন বনোৱা নাই?
এ তেনেকে বনাইছো অলপ চলপ এতিয়া লগৰ খিনিৰ লগত মিলিলেহে হ'ব।
আটচা মানে ক'ত যাম ভাবিছা পিছে?
এনেকো জেগাতটো ঠিক হোৱা নাই বাৰু তেনেকে কিন্তু বহুত খিনি জেগা ঠিক কৰিছিলে হিন্তে।
অহ।
এতিয়া কোনটো জেগাত বা যায় এতিয়া। মানে অকলেতো তেনেকে মিলাব নোৱাৰি ন'।
অ' অকলেটো নোৱাৰি বাৰু, আমি যাম ভাবিছোঁ এতিয়া।
অ'।
নামেৰিত যাম আমি। তুমি যাবা নেকি আমাৰ লগত? আমাৰ লগত কনটেক কৰিবা জাবা যদি আমাৰ লগৰকেইটা যাম বুলি কৈছে নামেৰিত।
নামেৰিত ন' অ', নামেৰিত যাব পাৰি বাৰু। জেগাটো ধুনীয়া আছে তাত।
অ।
আৰু‌ কেইটা কৈছো যব যাম বুলি কৈছে তোমাৰ ষোল্ল তাৰিখে যাম।
এইটো ষোল্ল তাৰিখ?
অ এইটো ষোল্ল তাৰিখে। যোৱা যদি কণ্টেক্ট কৰিবা তোমাৰ লগৰে যদি কবা আৰু। এতিয়া ভালেই হ'ব গ'লে, অলপ কম খৰচত হ'ব।
আগ দিনে যোৱাটো কিহত হ'ব?
যোৱাটো এনে এখন কেব বুক কৰিম ভাবিছোঁ।
কেব ন?
অঁ।
অ।
কেব এখন বুক কৰিলে ভালেই হ'ব।
অ এনেই কেইজনমান ওলাইছা?
আমাৰ তোমাৰ ছয়জন।
ছয়জন? এনে দিনটিয়াকে নে থাকাকে প্লেন বনাইছা?
টো তোমাৰ থাকাকে বনাইছো।
থাকাকে ন?
অ থাকাকে, পুৰা ধুনীয়াকৈ ঘূৰি আহিম ভাবিছো। তোমাৰ এদিন থাকিলে হৈ যাব, অ এদিন থাকিলে হৈ যাব।
অ তেনেকে পাৰি অলপ উ মানে জংঘলৰ ভিতৰত মানে অলপ কেম্পিং টাইপৰকৈ গ'লে।
অ সেনেকেতো ভালে হ'ল কেম্পিং কৰিব পাৰি গৈ পেলাই।
অ, এনে আগতে লগৰ খিনিৰ ভিতৰত কোনোবা আগতে যোৱা
এনেকুৱাতো এজন আছে বাৰু, সি গৈ আহিছে বোলে আগতে এনেক এদিন সি কৈছে এনেকৈ থাকিম তেনেকৈ থাকিম হ'ব, তাক কৈছোঁ তুমি আমাৰ দি কৰি দিবা টিমটো বুলি, তাই কৈছে হ'ব বাৰু কৈছে সি।
অ এই তেনেকে এজন জানা শুনা মানুহ গলে ভালেই বাৰু।
অ তেনেকৈ বিচাৰিছোঁ কাৰোবাক পাওঁ যদি আৰু লগৰ ল'ৰা এতিয়া তোমাক কণ্টেক্ট কৰিলোঁ যেনেকৈ। এ তুমি যাম যাব পাৰিবা, তেনেকৈ আৰু কাৰোবাক কন্টেক্ট কৰিলে সিহঁতকো ক'ম।
অ, অ, উম, তেনেহলে ওলাম বাৰু। ষোল্ল তাৰিখে দিন আছে।
উম, তোমাক কণ্টেক্ট কৰিম দিয়া যোৱা যদি।
আ, আ।
উ আমাৰ এটা মানে ট্ৰেভেলৰৰ গ্ৰুপো আছে। যোনটো আমি মানে আ আলোচ চনা কৰো ধৰা, এতিয়া তাতে এতিয়াতো গৰম বন্ধও চলি আছে ন।
অ এতিয়াতো বন্ধই বাৰু চব।
অ তাতে এতিয়া গ্ৰম বন্ধ তাতে গ্ৰুপ এটা তাতে আলোচনা কৰোঁ আৰু এনেকৈ ট্ৰেভেলৰ বিষয়ে, তোমাৰ ট্ৰেভেলৰ বিষয়ে আলোচনা কৰোঁ। ত কিতাপৰ বাহিৰে তুমি তাত ট্ৰেভেল কৰিলে অলপ বাহিৰা কথাও জানিব পাৰিবা।
জানিব পাৰিম অ।
অ, সেইটোৱে আকৌ এতিয়া তুমি যদি গ্ৰুপটোত এড হ'ব খোজা এড কৰি দিম।
অ, অ, বন্ধ মাহ যেতিয়া এনেকে ওচ চৰতে যোৱাতকে অকণ দূৰ জেগালৈ চাওঁ।
অ দূৰ জেগালৈ, ঠিকে আছে দূৰ জাগাতো যাব পাৰে, অ পিছত অকণমান যোগাৰ কৰি যাব পাৰি।
অ, তাতে এতিয়া গৰমৰ দিন অলপ ঠাণ্ডা নিচিনা জেগাবোৰত গলে ভাল হ'ব না।
অ, ভাল হ'ব।
উম, মানে তোমাৰ এইফালে যদি ভালুকপুং চাইডে যোৱা অলপ আগত। ৰ অৰুণাচল বৰ্ডাৰ পাছ চা বাই এনেক অলপ ঘৰি পাৰিম।
অৰুণাচলৱলটো পাচ বনাব লাগিব তোমাৰ।
অ, এইটো লগে লগে বনি যায় বাৰু।
উম,
ডেৰশ মান টকা লৈ চাগে মানে আমাৰ। অ, আমাৰ দাদা এজন গৈছিলে মাজতে।
অ,
তেতিয়া মানে সেইে বনাই যাওঁতে তেনেকে বনাই গৈছিলে।
আটছা মোৰ লগৰ এজনে কৈছে লগৰ জন। তাত মানে আছিলে ফুটবল ফুটবলৰ হেৰি কৰিছিল। ফুটবল মানে একাডেমি আছেতো অৰুণাচলত তাতে একাডেমীত আছিল তোমাৰ। সি তাতে একাডেমী শিকাইছে বোলে। তাতে সি কৈছে ইমান আমাৰ আমি তাতে গৈ থাকোতো ডেইলি। তটো আমাৰ পাঁচ নালাগে যদি নতুন যায় তেতিয়াই চাগৈ পাঁচ লাগে বুলি কৈছে। তাতো আমি নতুনে গলে অ, ত আমাৰ অভাচল প বনাব লাগিব।
অ, এইফালে যোৱা হ'লে মানে কেইজন যাম আগতীয়াকে হিচাপ কৰি। মিলাই কৰি তাতো অ, কৰিম বাৰু।
উম,
তেনেকেই মিলাব লাগিব।
অ, মনেকৈ মিলাব লাগিব।
উম, বাকী এতিয়া কি কৰি আছা।
আছোঁ এনে বহি, আপোনি?
ম এনেই বহি আছিলো।
আচ্ছা বিজ নকৰা কিবা, নাই কৰি আছা কিবা বিজনেছ কৰিছা নে কৰিবাহে।
এই বিজনেচ টো তেনেকে লগোৱা নাই হলেও ভাবিছো কৰো নেকি কিবা এটা বুলি।
আচ্ছা কি কৰিম ভাবিছা।
মানে এতিয়া তোমাৰ ধৰি লোৱা আমাৰতো অসমীয়া হেৰি ন।
অ,
সমাজতো এতিয়া আমাৰ গাহৰি পোহাটো এলাও নাই।
অ', মানে তোমাৰ গাহৰিটো কেনেকৈ পুহিব পাৰে জানা? এতিয়া, ধৰা তুমি এখন বেলেগৰ গাঁৱত, ধৰা য বড়ো মানুহ থাকে য'ত তাতেই সিহঁতক দিব পাৰি, আদি আদি হিচাপত দিব পাৰি।
আদি চিষ্টেমত,
তোমাৰ বস্তুবিলাক তুমি অলপ, কিনি দিব লাগিব, খালি যোগাৰতো দিব লাগিব।
অ,
মই ইমান ডাঙৰ বিজনেছ ভবা নাই। সৰু বিজনেছ এটা কৰি আছোঁ বাৰু বৰ্তমান।
হয়, নেকি কি কৰি আছা?
মই কাপোৰৰ বিজনেছ কৰি আছোঁ।
কাপোৰৰ, আচ্ছা কাপোৰ মানে দোকান খুলিছা? নে এনেকে অৰ্ডাৰ দিয়াবোৰ আনি দিবা?
এনেকে দোকান মানে খোলা নাই। ধৰা এতিয়া গাঁৱে গাঁৱে গৈ পেলাই বিক্ৰী কৰি আছোঁ আৰু এনেকে। আৰু আছে দুজন মানে পাৰ্টনাৰশ্বিপত ল'ৰা।
অ,
সিহঁতক, সিহঁতে আৰু দুই তিনিজনে মিলি পেলাই মানে একেলগে যাওঁ মানে। গাঁৱে গাঁৱে সোমাই পেলাই বিক্ৰী কৰি দিওঁ।
অ', অ, সেনেকে হয় বাৰু কাৰণ আজিকালি গৰমৰ দিন ন? মানুহবিলাকে পটকে
কিনি আনো বস্তুবিলাক ধুনীয়াকৈ আৰু বেছি তাত গৈ পেলাই গাঁৱত বেছি দিওঁ।
অ', অ'।
তোমাক এতিয়া উম তোমাক যদি লাগে কাপোৰ এনেকৈ কন্টেক্ট কৰিব পাৰিবা কিন্তু আমাক। তোমাৰ ল'ৰা মানুহৰ বেগী জীনচ্ আহ অনলাইনো হৈ যাব।
অ', অ'।
তোমাৰ বেগিজিনছ আছে, তোমাৰ টি চাৰ্টবিলাক আছে। তোমাক যেনেকুৱা ধৰণৰ কাপোৰ লাগে চব পাবা তুমি, হয় নাই জোতাৰ পৰা আদি কৰি চব। জোতা, চেন্ডেল পুৰা মানে আৰু। মানে কাপোৰৰ লগত তোমাৰ যি যি চুট কৰে, বাকী চব বস্তুৱে পাবা। চানগ্লাচেচ পা চানগ্লাচেচ পাবা, ওৱাছ পাবা। অ', চব পায় যাব মানে আমাৰ, মানে অকল কাপোৰবোৰে অ', মানে অকল কাপোৰ বুলিয়ে নহয় আৰু তাৰ লগত মানে চব এড আছে আৰু এইবিলাক যোনবিলাক লাগে ধৰা।
অ', অ'। ভালেই তেনেকাবোৰ হ'লে যি কোনো বস্তু বিচাৰোতে পাই যোৱা যায়। উম। তাকে মই সেইটোৱে ভাবিছোঁ মানে এতিয়া অলপ পইচা দিগদাৰ হৈছে ন, অহা মাহত মানে পইচা এটা মিলিব কথা আছে।
অ'।
সেইটো হ'লে মানে এনেকে মানে তিন চাৰিটা মান গাহৰি কিনি কেনে।
অ'।
অলপ বড়ো সম্প্ৰদায় লগ লগৰ এজন আছে।
অ'।
তাকে মানে দিম বুলি কৈছোঁ, আধি চিষ্টতেমেই দিম। সি সিহঁতৰ সি মানে এনেও পুহেই সি তাৰ আছেই। আকৌ, এতিয়া মই ধৰি লোৱা যদি তিন চাৰিটা মান কিনো, সিও আৰু তিনি চাৰিটা মান কিনিব।
অ', অ', ঠিকে আছে বাৰু, এনেকুৱা কৰিলেও।
পহিব বুলি কৈছে।
অ'। আকৌ তুমি এইবাৰ তাক হেৰি কিনিব লাগিব তুকুৰিবিলাক কিনিব লাগিব দানা যোগাৰৰ কাৰণে পইচা পাতি দিব লাগিব এইবোৰ খৰচ দিব লাগিব। তেতিয়াহে অ'। সেইটোত ইনভেষ্ট কৰিব লাগিব তেতিয়া তোমাৰ লাষ্টত হ'ব। অ', সেইটো এইটো অকলে কৰিব নোৱাৰে বাৰু তুমিও তাত লাগিব লাগিব।
লাগিব লাগিব অলপমান।
ফ্ৰি থাকিলে গুচি যাবা লাগি দিবা ধুনীয়াকৈ।
উম। সেইটো এতিয়া বেলেগতো প্ৰব্লেম নাই বাৰু তেনেকৈ গাহৰিটো এনেই তোমাৰ সাত আঠ মাহত হৈ যায়গৈ বেচিব পাৰা। কিন্তু এতিয়া মানে বেমাৰ পাই গ'লেহে অলপ দিগদাৰ হৈ যায়।
আচ্ছা বেমাৰ বেমাৰতো অ' এতিয়া বেমাৰৰ চিজন এতিয়া বেমাৰ চিজনে চলি
পাই গ'লে মানে অ' সেই বস্তুটো পাই গ'লে মানে খৰচাটো অলপ বাঢ়ি যায় গে।
উম, তেতিয়াতে গৰম যে এতিয়া বহুত।
অ', প্ৰফিটত নকৰেগে না তেতিয়া। মেডিচিনবোৰ পতকে নাপায়ো।
অ'।
এইফালে সিফালে অলপ বিচাৰিব লগা হয়।
উম, তোমালোকৰ তাত গৰম কিমান হৈ আছে এতিয়া?
এ গৰম বহুত।
উম।
এতিয়াতো অকমান বতৰটো। চেলচিয়াছ তোমাৰ পাই যায়গে ফৰ্টি ফাইভ। ফৰ্টি ফৰ্টী ফাইভ পাই যায়।
আমাৰ ইফালে মানে থাৰ্টি ওচৰাওচৰি আছে। টুৱেণ্টি নাইন থাৰ্টি এনেকুৱা আছে।
ঠাণ্ডাই তেনে।
অ তাৰপিছত এতিয়া খেতি বাতি ঘৰত।
খেতি বাতি হৈ আছে বাৰু।
খেতি বাতি হৈ আছে।
অ খেতি মানে কি আৰু আমাৰ আধি দিয়া আছে।
আচ্ছা। দেউতাই কৰে নে আধি দিছে ন আধি দিছে অ আধি দিছে। আচ্ছা ঠিকে আছে কিমান মান আছে খেতি।
খেতি আছে তোমাৰ ত্ৰিশ বিঘা মান হ'ব।
কিমান।
ত্ৰিশ বিঘা মান হ'ব।
ধেৰ চোন তোমালোকৰ খেতি।
আছে বাৰু মানে আমাৰ অকল। চিংগুল কে নহয় নহ আমাৰ মানে বৰমাহঁতৰ আৰু আমাৰ ভাগ হোৱা নাই যে।
অ, অ।
ত' সেইটো মানে ভাগ হয়গৈ পিছত আৰু দুই ভাগ হৈ যায়।
অ।
আধা খিনি বৰমাহঁতে পায় আধা খিনি আমি।
অ ঠিকে আছে।
আমাৰো ইমান বাৰু নাই আমাৰ দুই আমাৰ তিনি বিঘা আছে বেছি নাই।
বাকী এনেই বছৰটো চলে জানোঁ। অ।
আৰু বেছিভাগতো আমি কিনিয়ে খোৱা হয়।
অ, অ অ সেইটো কাৰণে অ আমাৰ আকৌ চাউলটো তেনেকে কিনা নহয় নহ। আমাৰ এইখিনিৰ পৰা হৈ যায়গে বাৰু অ।
সেইকাৰণে আৰু ইমান খেতি কৰা নহয়।
উম আগতে কৰিছিলে বাৰু দেউতাই নিজে কৰিছিলে।
আচ্ছা।
মাজতে বিঘ মানে বেলেগৰ মাটি আধিও লৈছিলে।
উম। আমাৰো কৰিছেনে আগতে আমাৰ। আচ্ছা।
মানে যোৱাবাৰ অলপ বৰষুণটো কম হ'ল নহ খেতি বেয়া হ'ল। সেইটো কাৰণে যোৱাবাৰ মানে নিমিলিলগে লছ হ'ল সেইটো কাৰণে এবাৰ মানে নাই কৰা বেলেগকে আধি। দিছে আৰু।
আমাৰো মানে আগতে ককা থাকোঁতে ধেৰ কৰিছিলে। এতিয়া ককা এজন ধৰ আৰু বয়স হৈ গ'লটো ঢুকাই গ'ল এতিয়া আৰ আৰু আমাৰ দেউতাই ইমান নকৰে খেতি কমভাগেই কৰে।
অ, অ।
কৰে আৰু। তাৰপিছত তোমাৰ এইটো কাৰইয়া এপটো খোলা কিমান দিন মান হ'ল।
এইটো মোৰ খোলা তোমাৰ হ'ল তিনি চাৰি দিন মান।
আছে ভালে আছে বাৰু এপটো ভালে ইনকাম হয়।
ঠিকেই আছে বাৰু কথাবোৰো এতিয়া ইটোৰ সিটোৰ অ ঠিক আছে বাৰু দিয়া অ হ'ব দিয়া বাৰু। উম থেংক ইউ।